হেল্ল
হেল্ল'?
উম!
হয়, কি?
কি কৰি আছ?
কি কৰি আছা? মই এ, তোমাৰ বহি আছিলোঁ। তুমি কি কৰি আছা? মইও এনে ঘৰতে আছোঁ।
ভাত খালা
পিছে ভাত খালা? অ খালোঁ।
হয়, খাইছো। তুমি খাইছা না
তুমি খালা? অ খাইছোঁ।
অ'! ভালে।
যে আজি, তুমি ৰাতিপুৱা কেইটাত উঠিছিলা? মানে কি?
হয়! আজি মই ৰাতিপুৱা আঠটা বজাত উঠিছিলোঁ। তুমি কেইটাত উঠি, উঠিছা?
মই তোমাৰ, হেৰি এ, আজি অলপ দেৰীকে উঠিছিলোঁ। তোমাৰ সাতটা মানত উঠিছিলোঁ। এতিয়া, তোমালোকে নাস্তা কেইটাত খোৱা?
আমি নাস্তা খাওঁতে, খাওঁতে, এনেটো ধৰা, আঠটা। চাৰে সাতটা এনেকা। কিন্তু, আজি চানডে যে, এনেই অলপ উঠোতে লয় দেৰি হৈ গৈছে।
অ'!
বেছিভাগ, এ, ছেভেন থাৰ্টিৰ পৰা, ধৰা আঠটাৰ ভিতৰত খাওঁ। তোমালোকে কেইটাত খোৱা?
মইয়ো তেনেকাই! তোমাৰ আঠ, আঠটা মানতে খাওঁ। তাৰপিছত, নাস্ত স্তা, নাস্তা তুমি কি খোৱা? চাহ নে, বা তোমাৰ বেলেগ কিবা?
চাহ খাওঁ, কেতিয়াবা ৰুটি খাওঁ। তোমালোকে কি খোৱা?
মই তোমাৰ এই, ৰুটি নাখাওঁ। কি মানে, বেছিভাগ তোমাৰ চাহে খাওঁ। কিন্তু, হঠাৎ মানে ভাত খাওঁ।
অ'! অ'! পিছত
আঠটা বজাত খোৱা?
অ'! আঠটাতে খাওঁ।
পিছে, আজি তোমালোকৰ ফালে বতৰটো কেনেকুৱা?
আজি, আমাৰ ফালে বতৰটো তোমাৰ আঁ ৰ'দ দিয়া নাই বাৰু। কিন্তু, গৰমটো পুৰা, গৰম দিছে। বতাহো নাই। ইফালে গৰম বহুত গৰম! আৰু তোমালোকৰ ফালে কেনেকুৱা?
আমাৰ ফালে আছে। মানে, ইমান ৰ'দো নহয়। বতৰটো আছে, ইমান গৰমো নহয়! অলপ গৰমটো কমে আছে।
উম! উম! উম! ঠিকে আছে বাৰু। অলপ গৰমটো কম থাকিলে ভাল!
অ'! হয়। এনে, তুমি কি খাই বেছি ভাল পোৱা?
মই
নাই এনে, ফাষ্ট ফুডৰ ভিতৰত কি বেছি খাই ভাল পোৱা?
নাই, ফাষ্ট ফুডৰ ভিতৰত তোমাৰ, খাই ভাল পাওঁ। পকোঁৰা, চিকেন পকোঁৰা, এইবোৰে খাই ভাল পাওঁ।
আৰু এনে, বেছি
অ'! মিঠা বেছি ভাল, অ'! মিঠা খাওঁ মাজে, মাজে। তোমাৰ ৰছমলাই, তাৰপিছত আৰু আৰু বেলেগ মিঠাই, চিঠাই খাওঁ। মানে, মিঠাই কম খাওঁ মানে। হেল্ল'? হেল্ল' হেল্ল' হেল্ল